হাও আছেনে?
অ হয় হয় কৰি আছো।
অ হয় আত্চ্ছা। হেৰি মই সুপ্ৰভাত জনালো আপোনাক। অ সুভ ৰাত্ৰি আপোনাৰ মই। এটা বিষয় লৈ ফোন কৰিলো, আপুনি যেতিয়া সময় আছে কথা পাতিব পাৰিব।
হেল্ল' হেল্ল'।
মোৰ মাতটো ভালদৰে শুনা পাইছে নে?
নাই নাই শুনা পোৱা নাই আপোনাৰাতটো।
হেল্ল'।
হেল্ল' আপোনাৰ কথাবোৰ ভালকৈ আহা নাই স্পষ্টকৈ আহা নাই।
অ এইবাৰ আহিলে নে?
হয় হয় হয় হয়।
অ, মই আপোনাক এটা বিষয় লৈ ফোন কৰিলো।
হয় হয়।
আপুনি যদি সময় আছে মোৰ লগত কথা পাতিব।
হয় হয় নিশ্চয় আপোনাক মই সময় দিব মই চেষ্টা কৰিম মই পাৰালৈকে। আপুনি জনাওকো আপুনি কিহৰ বিষয়ে কথা পাতিব খুজিছে।
হয় হয় আ আমাৰ বৰ্তমান।
হয়।
অ, অঞ্চল বা আমাৰ দেশবোৰত।
হয় হয়।
আঁহ আমাৰ অঞ্চল বা দেশবৰত আমাৰ। দুৰ্নীতি কাম বিশেষকৈ বেছিকে চলি আছা আমি দেখিবলৈ পাইছো।
হয় হয়।
দুৰ্নীতি কামবোৰ।
হয় হয়।
আহ সেই দুৰ্নীতি কামবোৰ আপোনাৰ মতে আহ, কেনেকৈ ৰোধ কৰিব পাৰি বা কিহৰ কাৰনে হৈছে।
হয়।
তাৰ বিষয়ে অকমান ক'ব পাৰিব নেকি।
অঁ হয় আপুনি তাৰ বিষয়ে অকণমান ক'ব পাৰিব মোক আগতে।
অঁ হয় হয় হয়।
হয় হয়।
দুৰ্নীতি মানে ধৰি লওঁক আহ আমাৰ এতিয়া। কিছুমান ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা আমাৰ কিছুমান এই বেয়া মানুহ, বেয়া সংগৰ বিষয়ে হওক
হয় হয় হয়।
আমাৰ আমাৰ নিউ জেনেৰেচনৰ প্ৰেম ভাল পোৱাৰ বি বিষয়ে হওক, ঠিক তেনে কোৱা যেনেবা কিছুমানে প্ৰেমৰ কাৰণে আহ বহুত আমি হেৰি বেয়া বেয়া হেৰি বস্তু দেখিবলৈ পাইছো যে প্ৰেমৰ কাৰণে আৰু গিৰিয়েক ঘৈণীয়েক এক গৰিয়েক খিনি ডিভৰ্চ হোৱা বিবাহ বিচ্ছেদ হোৱা তেনেক, দেখিবলৈ পাইছো আৰু আৰু ৰাজনীতিৰ ক্ষেত্ৰত হ'লে ৰাজনীতিক বহুতখিনি। কিছুমান আমি। আহ দেখিবলৈ পাওঁ যে কি বুলি কয়।
দুৰ্নীতি হয়।
হয় দুৰ্নীতি হয় ঠিক। তেনেকুৱা আপুনি বিশেষকৈ আহ এই, আমাৰ নিউ জেনেৰেচনৰ বিভাহ বিচ্ছেদ হোৱাৰ বিষয়ে অলপমান ক'ব পাৰিব।
হয় হয় হয় হয় হয় এতিয়া আপুনি যে, যে মোৰ লগত কথা পাতিব যে ওলাইছা বাতবোৰ সেইটো আজিৰ দিনত বহুতে এটা ভাল এইটো আমি আলোচনা যিটো কৰিব লাগে, এইটো বহুত ভাল এটা কথা। আমি সেই বিষয়ে আমি কথা পাতিব লাগে, তা আজি দিনত আহ হয় দুৰ্নীতি বা আমাৰ আজিৰ দিনত আহ
হয় প্ৰেম চুৰ ডকাইত
হয় হয় হয় হয় এইবোৰ আজিৰ দিনত বহুত বাঢ়ি গৈ আছে। সেই বাঢ়ি যোৱাৰ যে আমাৰ কিছু কাৰণ, সেইবোৰ কাৰণবোৰ মই কাৰণবোৰৰ মই বিষয়ে অকণমান জনাওঁ। যে আমাৰ আজিৰ দিনত চুৰ-ডকাইত বা দুৰ্নীতি মই দুৰ্নীতিটো অকমান পিছত ক'ম। মই আগতে কম মই চুৰ, ডকাইত আজি কিহৰ কাৰণে হৈ আছে, সেইবোৰৰ বাবে মই কম। যে আজিৰ দিনত এ চোৰ, ডকাইত বুলি ক'লে আমাৰ কি হয়। আ বহুত কেইটা আমিকি দেখা পাওঁ, আ কিছুমান আমি আহ লা লাইক কি হয় এইটো আ কিছুমান কাৰণ আমি দেখা পাওঁ। মেইন কাৰণটো হ'ল আমাৰ যা আজিৰ যা সময়ত আমি আমাৰ আজিৰ দিনত আমাৰ কি হৈ আছে, আমাৰ যা বেকাৰয প্ৰব্লেম সেইবোৰ আমাৰ বাঢ়ি গৈ আছে।
মানে আৰ্থিক হিচাপে দুৰ্বল হৈ যায় আছে মানে।
হয় হয় হয়, আমাৰ যা আজিৰ যা দিনত বা এইবোৰ আমি দেখা পাই আছো। বা কিছু বহুত আমি কিডনেপিং কেছ আমি দেখা পাই আছো সেইবোৰ আৰু, এতিয়া আমি প্ৰেমৰ বিষয়ে আমি ক'ব গলে বা আজিৰ দিনৰ প্ৰেম আহ বহুত কি হৈ আছে, প্ৰেম কৰাটো
মিছা মিছা হৈ আছে।
হয়, হয়, হয়। প্ৰেম কৰাটো আমি হয়, আজিৰ দিনত অ বহুত আমি কি কি দেখা পাই আছো আমি বহুত আমাৰ সৰু-সৰু ল'ৰা বা ছোৱালী সেইবোৰৰ আমি প্ৰেমৰ জা - জালত আমি ফাঁচাবোৰ আমি দেখি আছো আৰু। যোনবিলাক যোনবিলাক ল'ৰা - ছোৱালীবোৰ অ তাত ডাঙৰ-দীঘল অ হয় বা তেখেতৰ যা ইয়াৰ্চ আমাৰ অঠৰ বছৰ চৰ নোহোৱাৰ আগতে বা আমাৰ আজি ন বছৰ, দশ বছৰ, সেইবোৰ ল'ৰা - ছোৱালীক আজিৰ দিনত বহুত এটা প্ৰেমৰ কি হয় আহ প্ৰেম কৰাবোৰ আমি দেখি পাই আছো। এই আমি প্ৰেম কৰাতে সেইবোৰ, আজি যা যোনবিলাক ল'ৰা-ছোৱালীবোৰ কিছুমান কথাবোৰ বুজি নাপায়, বা বা লাভ বা প্ৰেম এইবোৰ কি হয়, সেইবোৰ বুজি নাপায়।
হয় হয়।
হয়। এই বিৰৰ আহ সেইবাবে, আমাৰ যে আজি যে প্ৰেমৰ কিছু আহ কিছু কি হয় এইটো আমাৰ আজি এই কিছুমান কথাবোৰ আমি বুজি নোপোৱাতে আমাৰ কি হয় কিছুমান আমি বেয়া কাম বোৰ আমাৰ কি হয়, হাতত তুলিব লগা হয়। যেনেকৈ আমি এ কি হয় এইটো আহ
মানে বেয়া কামত লিপ্ত হয় আৰু।
হয়, হয়, হয়। আমি কি হয়, আমি কিছুমান এ বয়স নোহোৱা ল'ৰা-ছোৱালীবোৰ আহ কি হয়, কিছুমান কথাবোৰ ধৰিব নোৱাৰে, হয় না?
আৰু মাক-দেউতাকে বাধা দিলে, মাক দেউতাকৰ ওপৰত
হয়। হয়, হয়, হয় এই কাৰণে উম হয়।
আৰু ডাঙৰ মানুহ কথা ক'লে নুশুনে।
হয় হয়। সেই বিষয়ে আপুনি অকমান ক'ব পাৰিব?
হয় হয়, মানে আগৰ দিনৰ প্ৰেমবোৰ আছিল সত্য ত, আৰু পবিত্ৰতা প্ৰেম।
হয় - হয় নিশ্চয়।
প্ৰেম মানে হ'ল, পবিত্ৰতা এটাক আমি যাৰ প্ৰেমেৰে আমি দেখিবলৈ পাইছিলো আগৰ দিনত। আৰু খুব সঁচা অন্তৰেৰে।
হয়।
আগৰ দিনত প্ৰেমটো সৃষ্টি হৈছিল।
উম, হুম।
ধৰি লোৱা হ'ল। আগৰ দিনত আমি দেখিছো বা শুনিছো যে। বহু দূৰ - দূৰণিত তেওঁলোকৰ ঘৰ কিন্তু কেতিয়াবা মাজে সময়ে একবাৰ লগ - লগ হয়, বা দেখিলে তাৰ পৰা প্ৰেম সৃষ্টি হয় তাৰ পিছত অকমান চিনাকি হৈ কিনে
হয়-হয়।
তাৰ লগ তাৰ ঘৰ তাৰ এড্ৰেছ সবোৰ জানি। সেই প্ৰেমৰ মানুহজনক বা জীৱসংগীজনক আমি কি দেখিছিলো যে, এই চিঠি লিখা আমি দেখিবলৈ পাইছিলো আগৰ দিনতা প্ৰেমৰ হয়। প্ৰেমৰ প্ৰস্তাৱটো দিবলৈ চিঠিৰ যুোগেৰে আমি ফঠোৱাটো দেখিবলৈ পাইছিলো।
হয়- হয় -হয়।
উম, তেতিয়া সময়ততো আমাৰ মোবাইল টেলিফোন এনেকুৱা নাছিল।
মোবাইল টেলিফোন এনেকুৱা নাছিল। সেইকাৰণে আমি হয় উম,
স্থিতিৰ যুগেৰে আমি প্ৰেমৰ প্ৰস্তাৱ টো বিয়াতো আমি দেখিবলৈ পাইছিলো। আৰু সেই - সেই চিঠিৰ প্ৰস্তাৱত আহ এনেকুৱা আমাৰ শুনিবলৈ পাইছিলো যে বহুতখিনি বিশ্বাস।
হয়।
আৰু অন্তৰেৰে
হয়।
ভাল পোৱা বোৰ জ জাৰি উঠিছিল।
হয় - হয় - হয় - হয় নিশ্চয়।
তাৰ পিছত তেনেকৈ নিজৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই বা, সেই মানুহজনীয়েক নিজৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। ঠিক তেনেকৈয়ে চলি - চলি আমাৰ সেই মানুহবোৰ একদিন কি হৈছে বিবাহৰ পৰিণত ল হৈছে মানে বিয়া হোৱাৰ পৰিণত পৰিবৰ্তন হৈ গৈছে। তাৰমানানে। প্ৰেমৰ জুগেৰে।
হয় - হয়। হয় হেল্ল', হেল্ল', হেল্ল', কৰিব পাৰিছে আপুনি। হেল্ল', হেল্ল', হেল্ল', হেল্ল', আপোনাৰ মাতবোৰ আহা নাই মোৰ তাতে? হেল্ল' আপোনাৰ কথাবোৰ মই শুনা নাই। আপুনি শুনিছে মোৰ কথাবোৰ?